হেল্ল'।
শুনিছা।
অ', শুনিছো শুনিছো তুমি শুনিছানে।
অ', অ', শুনিছো শুনিছো, কি কৰি আছিলা।
অ', মই তোমাৰ এয়া এনে আছিলো অকণমান তুমি।
মোৰ তোমাৰ এই হে আবেলি ৰুটি খালো ৰুটি সাই বহি আছো মানে।
অ'।
বাকী খবৰ খাতি কোৱা ভালেই নহয়।
খবৰ খাতি মোৰ ভালে বাৰু অ', তাকে তোমাৰ কোৱাচোন।
মোৰো আছো আৰু দিয়া, মোৰ মানে হ'ল কি এই ওচৰতে মানে সৰু গ খুৰী এগৰাকী আছিলে।
অ', অ'।
খুৰী গৰাকীয়ে মানে তোমাৰ বহুত বহুত দিনৰ পৰা কৈ আছিলে আহ মানে সিহঁতৰ সৰু ল'ৰা এটা আছিলে। ল'ৰাটোক টিউশ্যন কৰিবলৈ গৈ আছিলে মানে গ'ম পাইছা ন।
অ', অ', আচ্ছা আচ্ছা।
তাৰ পিছত মই বোলো এনেই কিবা, কিবি টিউচনো কৰিব পৰা যায় মইও পঢ়ি আছো কাৰণ পঢ়াইো মই ত পঢ়োৱাটো ভালেই পাওঁ ইমান বেয়া নাপাওঁ গ'ম পজছা নে।
হয় হয় অ'।
এতিয়া মোৰ এতিয়া অ', এতিয়া মানে কি হ'ল মই টিউচন কৰিবলৈ হেমতে গলো ফুৰি পেলাই।
অ', অ'।
তাৰ পিছতে যোৱাৰ পিছত হ'ল কি মানে আজিকালি ল'ৰা, ছোৱালীবিলে নপঢ়ে মানে নপঢ়ে মানে কি কথা নুশুনে গ'ম পাইছা নাই। নপহে
অ'।
আৰু এই অভিভাৱক বিলাকৰ এটা ডাঙৰ ধা-ধাৰণা কি আছে। ল'ৰা, ছোৱালী বিলাকে টিউচন কৰিছে হৈ যাব আৰু নপঢ়িলেও হ'ব সেই ধাৰণাত আছে চাবা সোণ, এতিয়া মানে কি হয় উম। অ', অ', এতিয়া এনেকুৱা কথা আছে। স নযায় যেতিয়া লো, ছোৱালী জ্ঞান অকল টিউশচনৰ ওপৰতে নিৰ্ভৰ কৰিব। তেনেহ'লেতো বহুত বেয়া কথা হ'ব ন কাৰ ল'ৰা, ছোৱালী নিজে পঢ়িব লাগিব টিউশচনৰ আচলতে পৰিজন কিয়। গম পইচা নাই। টিউশ্যনৰ পৰিজন কিয় যে কিবা এটা আমি নোৱাৰিলে সোধাটো সেইটো বেলেগ কথা।
হয় হয় অ', সেইটো।
এতিয়া কি হয় আমি আমাৰ কিন্তু আজিকি ল'ৰা, ছালীৰ ক্ষেত্ৰত দেখা যায় অকল টিউশ্যনতহে পঢ়িব। টিউশনৰ। সময়কনতে পঢ়িব বাকী সময়কনত নপঢ়ে অকল, মই তোমাৰ আজি যদি পঢ়াই থৈ গ'লো গো মোক যদি দি থৈ যাওঁ সিহঁতে আজি কৰিব আহ সেই আজি যি পঢ়িলে পঢ়িলে আৰু, পিছত নপঢ়ে আৰু।
হয় হয় হয় উম।
গম পাইছা, এতিয়া-এতিয়া মানে কি হৈছে এতিয়া সেইকাৰণে কি হৈছে আমাৰো এটা বদনামৰ নিচিনা হৈছে জানো কাৰণ আমি পঢ়ুৱাই থকাৰ পিছতো যদি লো, ছোৱালী বিলাকে ভালকে যদি নোৱাৰে পঢ়িব এতিয়া কি হ'ব এতিয়া সেই ক্ষেত্ৰতো গাৰ্জেন বা তোমাৰ অভিভাৱকলে সচেতন হ'ব লাগিব। যে চাব লাগিব ল'ৰা ছোৱালীত হয় যে ল'ৰা ছোৱালী যে পঢ়িছে বা ল'ৰাটোৱে ছোৱালীজনীয়ে পঢ়িছে নে নাই
উম উম তাকে
যে টিউশচনৰ পিছতো যিটো সময় আচলতে খালি থাকে সেইটো সময় পঢ়িছে নে নাই। পিছত আ পিছত মোক কয় আচলতে মোক পিছত কয় যে সেই সি নপঢ়ে দিয়া তাক দুচাত মান মই বোলো চাওক দেই অ আপোনালোকৰ প্ৰথম কথা সেই ক্ষেত্ৰত সচেতন হ'ব লাগিব। কাৰণ সি যিটো সময় পঢ়া নাই সেইটো সময় সেইটো সময়তে আপুনি তাক নজৰ দিব লাগিব। নহ'লে পিছলে থৈ আচলতে লাভ নাই গম পাইছা নে নাই
নাই নাই উ উহু
বাকী তোমাৰ কোৱা তোমাৰ পঢ়া শুনা কি চলি আছে?
পঢ়া শুনা মানে তোমাৰ কি এতিয়া এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত এতিয়া এডমিশন এডমিশন হৈ গ'ল তাৰপিছত এতিয়া বন্ধও চলি আছে তোমাৰ গৰমৰ বন্ধ চ এতিয়া অ আ আগষ্টৰ এক তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট হ'ব আৰু ক্লাছ
অ অ তাকেহে তাকেহে এতিয়া কিহত লৈছা তুমি মেজৰ
মোৰ মেজৰ তোমাৰ মেথেমেটিক্স
মেথেমেটিক্সত ল'ম বুলি ভাবিছা ন এতিয়া সৰু সৰুৰে পৰা ভাল পোৱা ন মেথমেটিক্স
অ হয় হয় মই তোমাৰ সৰুৰ পৰাই ভাল পাওঁ মানে মেথছৰ প্ৰতি মানে কিবা এটা মানে ভাল ভাৱ আছে আচলতে কবলৈ গলে
আছে আছে ন কিন্তু মোৰ আকৌ তোমাৰ কাহিনীটো শুনা মই একে মেথেমেটিক্স মইয়ো লৈছো হায়াৰ ছেকেডেৰীত গম পাইছ নাই
অ হয় হয়
কিন্তু মই সৰুৰ পৰা কিন্তু একেবাৰে গণিতত ভাল নাছিলো গম পাইছানে সৰুৰে পৰা মই গণিতত ভাল নাছিল ছিলো তোমাৰ যোগ বিয়োগ পুৰণ হৰণ এইবিলাক মানে বুজি নাপাও আচলতে কনচেপ্ট বিলাক বুজিছা নাই।
অ অ হয় হয়
কিন্তু তোমাৰ কি হ'ল ক্লাছ নাইনত যেতিয়া পালোহি আহি আহি এইট নে কমেও ছেভেন এইট সিমান মানলৈকে একোৱে বুজি নাপাওঁ গণিতৰ আখৰে হওক বা এইবোৰ কিবা এটা সুধিলেও মানে সেইবিলাক ক'ব নোৱাৰো মানে গম পাইছা নে সাধাৰণ কথাবিলাক কিন্তু নাইনতে নাইনতে কি হ'ল মানে মোৰ এজন আচলতে ক'ব লাগিব যে আচলতে সেই কথাটোত মোৰ ভাগৰ এটা আহ আহিলে যে সেইটো আচলতে ধাৰণা এটা আহিলে নিজৰ ফালৰ পৰা আচলতে যে মোৰ এই কথাটো বেয়া হৈ আছে যে বিষয়টো অলপ ভালকে গুৰুত্ব সহকাৰে লব লাগিব
হয় হয়
নাইনত মই গোটেই বস্তুবোৰ আচলতে বুজিবলৈ ল'লোঁ একচুৱেলি এইটোৰপই আহিছে বাৰু সেই কথাটো এইটো পাই আচলতে বস্তুতটো অকমান এটা গতি ললে মোৰ মানে হেৰিয়ত গণিতৰ বিষয়টো তাৰপিছতে তোমাৰ আহ মোৰ কপালো ভাল আচলতে এজন ভাল শিক্ষ ক্ষকক লগ পালো যাৰ অ যাৰ ওচৰত মই টিউচন লৈছিলো আচলতে গম পাই এতিয়া টিউচন টিউচন টিউচন লোৱাৰ পিছতে তোমাৰ কি হ'ল মোৰ আ তেখেতে যি ধৰণে আচলতে পঢ়ুৱালে গোটেই মোৰ ভাগৰ ধাৰণা খিনি বা কনচেপ্টখিনি গোটেই খিনি আচলতে মোৰ ভাগৰ ক্লিয়াৰ কৰি দিলে, যাৰ ফলস্বৰূপে আজি মোৰ যিটো ল'ৰাই আজি ক্লাছ ছিক্স ছেভেনত মই বেলেগৰ পৰা চাই, চাই অংকত মানে পাছ কৰিছিলোঁ। এনেকুৱা হয় মোৰ ভাগৰ, মই যোনজন মোৰ লগৰ আছে একেবাৰে
উম, উম।
মই তাক কওঁ যে মই তোক বাকী চব শিকাম, ইংৰাজী-চিংৰাজী চব শিকাম, কিন্তু তই মোক অকল গণিতৰ বিষয়টোত অলপ চাই দিলে হৈ গ'ল আৰু। তেনেকুৱা এটা অৱস্থা আছিল মোৰ ভাগৰ। ক'বলৈ আজিকালি বেয়া লাগে, কিন্তু সেইটোৰ পৰা আহি, আহি মই লাহে ক্লাছ নাইন, টেনত গণিত আচলতে ভালকৈ অধ্যয়ন কৰি, মোৰ ভাগৰ অ' গণিতত বাৰু এটা ভাল মাৰ্কচে আহিছে। আৰু বৰ্তমানেও এইটো সাহস আহ, আহ বৰ্তমানেও এইটো সাহস আহিলে যে মোৰ, বৰ্তমান হাইছেকেণ্ডৰীটো আচলতে, আচলতে গণিত ল'ব পৰা সাহসটো আহিলে। বিজ্ঞান শাখাত, গম পাইছে নে নাই, কিন্তু ঈশ্বৰৰ আহ, মানে ঈশ্বৰ আচলতে নিজৰ একাগ্ৰতা লাগিব, সেই কথাখিনি তুমি কি কোৱা, ধৰা মই এতিয়া যেনেকে ক'লো, মই এতিয়া যেনেকে ক'লো, মোৰ ভাগৰ গণিতৰ প্ৰতি একদম অনীহা আছিলে আগতে গণিত বুলি ক'লে মই আচলতে সাতজাপ আতৰ হওঁ, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে, এতিয়াও আছে। হয়নে নহয়, যি গণিত বুলি ক'লে ভয় কৰে আচলতে, এটা ফবিয়া এটা আছে বা মনত এটা ভয় আছে, তুমি সেইখিনিৰ বিষয়ে কেনেকে ক'বা? কেনেকৈ আচলতে গণিতৰ বিষয়ে আহ, সেই ধাৰণাটো আচলতে আঁতৰাই, কেনেকৈ পঢ়া শুনাত মনটো বঢ়াব পাৰি গণিতটো কেনেকে ভাল পাব পাৰি।
অ', অ', তাকে তাকে, তোমাৰ আমাৰ যি আমাৰ গণিত বিষয়টো আছে, সেই গণিত বিষয়টো আচলতে ক'বলৈ গ'লে এটা বৰ, মানে এটা ভাল চাবজেক্ট, এতিয়া কিন্তু তাৰে আজিকালি কি হৈছে মানে, প্ৰায়বিলাক ছাত্ৰ-ছাত্ৰীয়ে কিন্তু সেই, গণিত বিষয়টোক লৈ মানে মানে ভয় খাই থাকে যে গণিতটো ইমান টান, বা মই সেইটো নোৱাৰিম, তেনেকুৱা কিছুমান তেওঁলোকৰ ভাৱ থাকে। এতিয়া তুমি কৈছা যে তোমাৰ সৰু পৰা মানে, সৰুৰ পৰাই মানে গণিত বিষয়টোত ইমান ভাল নাছিলে। আচলতে সেইটো তোমাৰ নিজৰ, মানে একাগ্ৰতাটো লাগিব বুজিছা নাই। এ, মই, এতিয়া কি হয়? এ, প্ৰায়বিলাক ছাত্ৰ-ছাত্ৰী এনেকুৱা থাকে যে সৰুতে, তেওঁলোকে গণিত বিষয়ত সেই মানে বৰ এটা ভাল নাছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত গৈ পেলাই তেওঁলোকে সেই গণিত বিষয়তে তেওঁলোকে, আহ তেওঁ মানে, তেওঁলোকৰ ভৱিষ্যতটোত গৈ পেলাই, সেই গণিত বিষয়টো লগতে মানে জড়িত হৈ থাকে।
অ, তেনে ক্ষেত্ৰত অ', তেনে ক্ষেত্ৰত যদি তোমাৰ ক'বলৈ যাওঁ, মানে সেই গণিত বিষয়টো মানে, আমাৰ আহ, যি আমাৰ ডেইলি যি জীৱন, সেই আমাৰ জীৱন বিলাকৰ লগতো জড়িত থাকে। সেইকাৰণে মানে আমাৰ, এই গণিত বিষয়টো আচলতে ক'বলৈ গলে মানে, প্ৰয়োজন হয় আমাক। সেয়েহে আৰু অ', আৰু কি হয়, সেই উম আহ কিছুমান ভয় সোমাই থাকে, আমাৰ ছাত্ৰ-ছাত্ৰী বিলাকৰ মাজত যে গণিত বিষয়টো বহুত টান। এইটো, এই বস্তুটো কিন্তু আমাৰ পূৰ্বৰ পৰা ছলি আহিছে, মানে চাবা এ, কি হয়, আমাৰ পৰ আমাৰ আগৰ যেনিবা এটা বেডছৰ, মানে ল'ৰা-ছোৱালী বিলাকক যদি চাওঁ এ তেওঁলোকে কি কৰে মানে কয় যে উম স তই গণিতটো এমানকে নল'বি এইটো বহুত টান হ'ব। তেনেকুৱা কিছুমান কথা মানে মানে আমাৰ সমাজৰ কিছুমান মানুহে কয়, আহ সেই এ আমাৰ যিখিনি চিনিয়ৰ এই চিনিয়ৰ খিনিও চিনিয়ৰ খিনিৰ কথাও কবলৈ যাম। আৰু আমাৰ সমাজতো কিছুমান এনেকুৱা মানুহ থাকে যিয়ে কয় যে এ গণিত তই পাৰিবি জানো তই এনেকুৱা কিছুমান মানে কোৱা পৰিলক্ষিত হয়, কিন্তু আচলতে আমি তাৰ পৰিৱৰ্তে যদি সেই ল'ৰা ছোৱালী বিলাকক আমি এ মানে ভালকে সকাহ দিওঁ বা তেওঁলোকক অলপ অনুপ্ৰেৰণ অনুপ্ৰেৰণা যোগাও পাৰিবি কিছুমান যদি তেওঁলোকক মানে সাহস দিওঁ তেতিয়া নিশ্চয় আচলতে সেই ছাত্ৰ জন হওঁক বা ছাত্ৰীজন হওঁক এই বিষয়টো নিশ্চয় পাৰ্গত হব। আৰু এই ক্ষেত্ৰত আচলতে নিজৰ যিটো একাগ্ৰতা সেই একাগ্ৰতাতো মানে বেছি গুৰুত্ব হ'ব মানে।
এতিয়া নিজে বেলেগে যদি কৈ থাকে যে গণিত পাৰাবি, কিন্তু নিজে যদি সি একো নপ়ঢ়াকে থাকে তেতিয়া হ'লে সেইটো মানে একো তাৰ ভাল ফল আমি লাভ কৰিব নোৱাৰিম। তে সেই ক্ষেত্ৰত আছে আৰু মানে ভালদৰে পঢ়া শুনা কৰিব লাগিব, আৰু বিশেষ কৈ এতিয়া তুমি যি প্ৰথমতে কৈছিলা যে আজিকালি ল'ৰা ছোৱালীবলাকৰ মানে পঢ়াৰ প্ৰতি ঢাউটি একেবাৰে কমি গৈছে। এ সেই ক্ষেত্ৰত আচলতে আমাৰ পিতৃ মাতৃ হওঁক বা আম পিতৃ মাতৃ হওঁক বা পৰিয়ালৰ লোকসকলৰ আচলতে সজাগ হ'ব লাগিব। এতিয়া
লাগিব হয়।
প্ৰায় অ' আৰু তাৰোপৰি আজিকালি মানে দেখা যায় যে আমাৰ যি এ মোবাইল ফোন হওঁক চচিয়েল মিডিয়া হওঁক এই সকলোবোৰতে আমাৰ যি ছাত্ৰ ছাত্ৰীসকল মানে ব্যস্ত থকা দেখা যায়। পঢ়াৰ প্ৰতি সেই পঢ়াৰ যি মানে পঢ়িব যে লাগে সেই কথাটো মানে পাহৰি যোৱা নিচিনায়ে হয। আৰু
পাহৰি যোৱা নিচিনা হ'য়।
অ' দিনৰ দিনতটো যেতিয়া তেওঁলোকে পঢ়া শুনা মানে পঢ়া শুনা বাদ দি মোবাইলত লাগি থাকিব, তেতিয়া সেই বস্তুটো মানে তেওঁলোকৰ যি ফলাফল সেই ফলাফলত মানে সেই বস্তুটোৱে মানে প্ৰভাৱ পৰে। এতিয়া আহ কিছুমান ছাত্ৰ ছাত্ৰী ত্ৰী এনেকুৱা আছিল যে কয় হ'ব মই পঢ়িম পঢ়িম কে এ কিন্তু তেওঁলোকৰ সেই পঢ়াটো কিন্তু কেতিয়াও নহয়, আচলতে আজি কৰিম কাইলৈ কৰিম তেনেকে থকা সেই বস্তু বস্তুটো কিন্তু বৰ বেয়া কথা, আমি যদি নিয়মিতভাৱে সদায় এ তোমাৰ এক ঘণ্টা মানে দেৰ ঘন্টা হওঁক ঘন্টা হওঁক আমি যিমান কণ পঢ়ো সেই সময়কণ তোমাৰ মনোযোগে কৰিব লাগে। আৰু এই ক্ষেত্ৰত তোমাৰ এটা কথা এ কিছুমান অ' কিছুমান মানুহে কয় যে মই দহ ঘন্টা পঢ়ো বা মই এ দিনটোৰ বাৰ ঘন্টা সময় পঢ়ো, আচলতে সেইটো কথা নহয় তুমি যিমান তুমি এ মানে যিমান কণ সময় পঢ়া তোমাৰ ত্ৰিশ মিনিট পঢ়া এঘণ্টা পঢ়া সেই মানে যিকণ সময় পঢ়া আচলতে ভালকে পঢ়িব লাগিব। মানে তুমি যে
একাগ্ৰতা, একাগ্ৰতাৰ কথা আছে মানে।
অ', হয় সেইটোৱে, সেইটোৱে তোমাৰ যি অ', মানুহ বিলাকে কয় যে তই দেখোন নপঢ়ই তই মোবাইলতে লাগি থাক। কিন্তু তেনেকুৱাও কিছুমান ছাত্ৰ-ছাত্ৰী আছে চাবাচোন এ, কিছুমান ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে মানে তেওঁলোকে ভালদৰে নপঢ়ে, কিন্তু যিকণ সময় মানে পঢ়ে বহুত ভালদৰে পঢ়ে। আৰু সেই অকমান সময় পঢ়িয়ে কিন্তু তেওঁলোকে এ পৰীক্ষাত বহুত ভাল, ভাল ৰিজাল্ট কৰে। এতিয়া সেই ক্ষেত্ৰত আচলতে মানে অ', অ' হয় কোৱা?
এতিয়া এতিয়া সেইটোৱে কথাটো তুমি যোনটো ক'লা আচলতে মই কৈছোঁ যে একাগ্রতা সেইটো আচলতে একাগ্রতা বুলি ক'ব লাগিব। তোমাৰ গম পাইছা নে নাই কথাটো? এই পঢ়াৰ আচলতে যদি তাৰ প্ৰতি যদি মনটো থাকে বা সেই পঢ়াৰ প্ৰতি যদি সম্পূৰ্ণভাৱে আমি মনটো যদি এটা জেগাত আচলতে যদি অ', লগাই যদি পঢ়িব নোৱাৰোঁ তেনেহ'লে তাৰ কোনো আচলতে মানে সেই অৰ্থই নাথাকিব। কিছুমান আছিলে দিনটো ছয়, সাত ঘণ্টা ছয়, সাত ঘণ্টা পঢ়ি থাকে তুমি যোনটো কৈছা ন?
হয়, হয় অ'।
কিন্তু ছয়, সাত ঘণ্টা পঢ়ি মই বহুত দেখিছোঁ ছোৱালীবিলাকৰ ইমানখিনি আচলতে মনত নৰয়। মনত নৰই আচল মূল কথাটো কি যে গুৰুত্ব দি নপঢ়া। বা পঢ়াৰ পদ্ধতিটো বেয়া হোৱা সেইটোৱে হয় নাই নহয়? এতিয়া অংকৰ প্ৰতি আমাৰ যিমানটো আচলতে ভুল ধাৰণা আছে। অংকনৰ আমাৰ অংকৰ প্ৰতি যোনটো আচলতে ভুল ধাৰণা আছে সেই ভুল ধাৰণাটো আঁতৰা সেই আমাৰ জ্যেষ্ঠসকলৰ আমাৰ সমাজৰ কিন্তু যথেষ্ট ভূমিকা আছে তুমি যোনটো ক'লা। যদি ল'ৰা এটাই যদি এটাই ল'ৰা এটা যদি কোনোবা এটা বিষয়ত বা অংকত এটা স্পেচফিক চাবজেক্ট ধৰি লৈছোঁ যদি নোৱাৰে তেতিয়া আচলতে পাৰিবি তই নোৱাৰ এইটো তো বিষয়ত যাব নালাগে এইটো শাখাত যাব নালাগে এইখিনি কোৱাতকে এইটো ক'ব লাগে তই এইটো চেষ্টা কৰিছাচোন কি হয়। নোৱাৰাতটো এনেকুৱা কথা নাথাকে হয়নে নহয় চেষ্টা কৰিছাচোন সে সেই কথাখিনি আচলতে যদি কোনোবা এজন আচলতে আমাৰ সহযোগী থাকে বা আমাৰ ছাপৰ্টাৰ থাকে। মই আশা কৰিম যে এই